হে শুনে আছো ঐ ৰূপালী ডেকা বুলি আহিছ যে
আহ
বেলেগকে হেৰি গৈছে।
নাই।
আহ তুমি কি কৰি আছা মই এনে বহি আছো
খোৱা লৈছো আইচক্ৰীম বনাইছিলো যে তাকে আইচ। কেম খায় কি নাই স কেম খায় গানে
উম
মানে ঘৰতে ফ্ৰিজতে মানে হেৰি দিছো নাৰিকল বাদাম
কি কিদি বনালা
নাৰিকল আৰু বাদাম দি পিচি দিছো মান। মিক্সিত গুৰাকৈ চেন দিছো চেনী দি পেলাই পানী। গাখীৰ নাই যে গাখীৰ ভাল আৰু পানী অকমান দি বোলে। তাতে মানে ভৰাই দিছো আৰু সয়া ফিজত এয়া বোলো অলপ সময় ৰখিব দিছো তাই আইচক্ৰীম খাৰ্ম আইচক্ৰীম খাৰ্ম কৰি আছে কিমানো কিনা। আইচক্ৰীম খুৱাই দিবি মোক ঘৰতে বোলো দিছো আৰু অলপ গৰমো যে হয়
উম ঠিকে আছে তেনেকে ঘৰতে বনাই দিছে। সিদিনা ময়ও বনাইছিলো আমৰ। আম দি পেল সদিনা মইও বনাইছিলো
পকা মানি বোলে
উম পকাম অলপ আছিলে এ এটা দুটা এনেকা। আছিলে সৰু সৰু তেনেকুৱা দি পেলাই বনাইছিলো
অ
মই হেৰি কৰিছো ই মোৰ কাষ্টাৰ্ড পাউদাৰতটো কৈছো যে। কাচাপাৰা আছে। আছিলে তাৰাছতে প্ৰথমতে গাখীৰ আকৌ আমোলৰ ক্ৰীমো আছিলে।
আহ উ মই মোলো দোকানত গ'লো ব আমুল কিম যে আমুলটোকে আনি মানে দিম আৰু বুলি ভাবিছিলো আকৌ এতিয়া কিহে গৰম দিছে আজিও
উ মই আম পকাম। পিচ কেই পিচ ম কাটি লৈ পেলাই মিক্সিত একেলগে। গাখীৰো দিছো চেঙেও দিছো মৌও দিছো তামোলৰ ফ্ৰেচ ক্ৰীমটো আছিল যে সেয়াও দিছো তাৰপিছতে তোমাৰ আকৌ কাষ্টাৰ্ড পাউাৰ। পানী অলপ ঘুটি পেলাই তাতে দি দিছিলো সেইখিনি একেলগে হেৰি কৰি লৈ
অ খাই ভাল লাগে দেখোন।
অ তাৰপিছত তাৰপ পৰা উলিয়ালো উলিয়াই লৈ পেলাই তাত তোমাৰ হেৰিয় বাচন এটা দিছো। আৰু মল এটাত তাত দি তাৰ পৰা কাজু খিচমিচ যে
অ অ ভাল লাগে ওপৰে ওপৰ দিলেগে
বুলি দি পেলাই তাছতে আইচত ভৰাই থৈছো আৰু ধুনীয়া হৈছে খাবলৈ একে টুকুৰা টুকু কাটি খাব পৰা নিচিনা হৈছে।
অ খাই ভাল লাগে দেখোন তেনেকে মই তেনেকে দিছো নহয় খাই ভাল লাগে কিবা। তাক সকলোৱে খাই দিওঁ মানে মন গলে হেনে
উম
ইমান আজিওতো ইমান গৰম দিছে বাহিৰত ওলাই যাব নোৱাও। কাৰেণ্টো অহা যোৱা কৰি আছে। কাপোৰ চিলাও বুলিলে কাপোৰ চিলাব পৰা নাই গৰম মন মেচিনটো বহিবৰ কাৰণে গৰম
গৰমৰ নিচিনা দুব দিগদাৰ নে?
উম দিগদাৰ। ব্লাউজটো সেই মানে কাটোঙ বুলি ভাবিছিলো। এতিয়া গৰম কেনে কাটো অণে পোৱা নাই ওলাই লৈছো হে তাকে এতিয়া কাইণ্টো গুচি গ'লগৈ কাইণ্টো আহক নাহিলে মই কাটিব লাগিব আ।
উ তোমাৰ কোনটো মেচিনে হা ভৰিয়ে মাৰাটো নে?
ভৰি মাৰা আক ডাবল মেচিন উষাৰ।
ইলেক্ট্ৰিকটোৱে হেৰি কৰিবলে ভাল আৰু।
অ মই এম্বডাৰে তাকে মানে এতিয়া এইটোকে চ- চিলাই লও ন ভৰি মৰাটোৱে চিলাই তাৰ পিছত মানে এম্বডাৰী অলপ পইচা তো লাগিব। ব ন আনিব কাৰণে অ তাকে এইখিনিতেও অলপ চিলাই এম্বডাৰি কৰাতো গে মানে উকা কাপোৰ আনিলে ধুনীয়াকে ঘৰতে মানে এম্বডাৰি কৰিব পাৰিম ন কোনো টেনচন নাই। এতিয়া তাকে অ ভাল লাগে আৰু আজিকালি তেনেকোৱাই ওলাইছে দেখোন এম্বডাৰি কৰাটো দোকানলে তেনেকে পোৱা যায় এম্বডাৰি কৰা চাদৰ চাহ চোন তোমাৰ এটা ঘৰতে যদি আনিবলৈ কৈলো হয় ন। এম্বডাৰী কৰা নিজে নিজে ৰিচা- ডিজাইন নিজৰ ইচ্ছা মতে আও ন কোনে-
উকা মুগা কাপোৰ বিলাক যে সেইবোৰ আনি কৰিলে মেলিলে ধুনীয়া লাগে দেখি।
অ যেনে ধৰি লোৱা স্কুলৰ ধৰি লও মেখেলা বিলাকে যে ধৰি লওক উকা মুগা আনিলো তাৰ পিছত যদি আজাৰ দি দিলো হয় ন শিকিব ভাল লাগিল হয়।
অহ
চেট তাকে ভাবিছো আও ল'ব লাগিব এম্বডাৰি কৰাটো। তুমি আনি লৈছা নেকি?
অ তাকে সেই অটমেটিক মেচিন এটা লব লাগে।
অ লাগে দিয়া যিকোনো কিবা অলপ ছিগিলে কৰিলে বা ঘৰত নিজৰ খিনিকে অলপ কৰিবৰ কাৰণে ন অ
এনে ঘৰতো তোমাৰ হেৰি মেচিনটো আছে সেইটো অটমেটিকে আছিলে কিন্তু মই মানে মটৰটো প্ৰথমতে লগতে লোৱা নাছিলো লগতে লৈ ল'ব লাগিছিলে মই সেইটো কিন্তু এতিয়া এক্সট্ৰা এক্স- তাকে এটা লগাই ললো তিনি হেজাৰ মান ল'লে কিন্তু সেই পাঁচ হাজাৰ টোৱে ল'ব লাগিছিলে অ ভাবিলো পাঁ হাজাৰ টকা ম- টো লগালে আকৌ মিচিন এটাই পোৱা যাব চিম্পুল সেইটোও ভাবিলো। কিন্তু সেয়া যিকোনো নিচিনা ধৰা নহব আৰু এক্সট্ৰাকে লগালে কেতিয়াও মানে ভাল নহয়।
অ মোৰ মটৰ যে লগ লগ মেচিন লগাই দিয়ে যে ভৰি নেমাৰিলেও হয় নে ভৰিও মৰা কিন্তু সেইটোৰ মেচিন টো মানে ধৰি লওক নানিলে আও এ মই বোলো ভৰিয়ে মাৰিম আও কেতিয়াবা লাগতিয়াল হলেগে বোলে মেচিনটো কিনিম বোলে লগবোৰৰ পৰা যাব বুলি কৈছিল যে দাদা এজন পা আনাগ বোলে সেইটো মানে নানিলোও মই বোলো কেতিয়াবা ল যদি ভৰি নমাৰো ন মেচিনটোকে আনিব লাগিব। তথাপি মানে ভৰি মাৰি থাকিলে ভাল আও ন নিজৰ কাৰণে
কিন্তু মানে সেই এম্ব্ৰইডাৰীটো ভৰিয়া মাতত দি কৰিবলৈ অকণ দিগদাৰ হয় আৰু
মানে হেৰি এম্ব্ৰইডাৰী কৰাটো ভৰিয়ে মাৰি মাৰিলে নহব মেচিন দিব লাগিব অ সেই ভৰিয়ে তুমি কিমান মাৰিবা এম্বডাৰী এম্বডাৰী কৰাটো মেচিনতহে কৰে চোন ভৰি নামাৰে ভৰি মাৰিলে এ কাপোৰ চিলাই অ চিলোৱা হেৰি চিলোৱাটো যেনেকে ভৰিৰে মাৰো ন অলপ লা হে লাহে সেইটো নহ'ব সেইটো স্পীড কৰে হৈ যাব মানে এটা যেনে এটা অ দে ন অকমান দহ মিনিট বা পাঁচ মিনিট হৈ যাব লাগে তেনেকোৱা নিচিনা ন স্পীড নত টো দিলেগে এ ভৰি মাৰো দে এটা খোল বহুত টাইম লাগিব আধা ঘন্টামান লাগিব তেনেকে কিমান ভৰি মাৰিবা তুমি
উম
আনি ল'বা তুমি
তাকে সেয়া পইচাটো বেছি যে
অ কবালৈ যাম বুলি কৈছিলা কিমান সময়ত যাবা দেৰিকে যাবা
উম
অ
উ
আৰু হেৰি স্কুলৰ মিটিং গৰম আকৌ ই দেৰিকে গলেও হব তোমাৰ দেৰিকে যাব পাৰিবা। সেই গৰমত আক আমি ৰ'দ এনেকোৱা ৰ'দ উ অ কালি ৰ'দটো দিয়াৰ কাৰণে আমি চাৰে পাঁচটা ছটা মান বজাতহে আহিছো। ৰ'দতো ৰদ আছে তথাপিও অলপ অলপ চেলি বহা নিচিনা হৈছে আৰু তেনেকাতে আহিছো ঠাণ্ডা ঠাণ্ডা লাগিছে মানে। কিনোৱা এইখিনি নকৰালৈকে এঘন্টা বাদ নহলে
অহ নহয় নোৱাৰি ৰ'দত তোমাৰ নোৱাৰি আও গৰম দিনকেইটাত এ দিনত ওলাবলে সেইকাৰণে মনে নাযায়
অ ঘৰৰ পৰা আনো যাবলৈ মনে নাযায়।
উম ভিতৰত থাকিও শান্তি নালাগে বাহিৰততো আও হলেই
উম উ
গোটেই ঘামি জুমি যোৱা নিচিনা লাগে
হ গম পাইছা নে নাই। মিতিং দি স্কুলৰ মিটিং মানে বুধবাৰলৈ হোৱা কথা কৈছিল যে নহ'বও পাৰে নেকি বুলি কৈছে। এতিয়া
তামানে মই চোৱাই কিয় নহ'ব পাই।
অ নাজানো কিবা অসুবিধা হয় নেকি বাকী কেইজনৰ দু মিদা আঁচনি যে পাৰিছিল যে চৰকাৰৰ ফালৰ পৰা সিহঁতৰ।
অ ইণ্টাৰভিউ আছিলে অ
তিনি দিনীয়া ইন্টাৰভিউ আছে বোলে বুধবাৰলৈ হেৰি নহব নেকি বুলি কৈছে। ছে বায়ে ফোন কৰিছে মই বাক ফোন কৰিছিলো তাৰ পিছত। মানে নহব নেকি বুলি কৈছে মই বোলো নহলে। গৰম পাম চাগে পিছত যদি নহয় ভালে হ'ব দিয়া ইমান গৰমৰ এতিয়া যাবও মন যোৱা নাই ইমানডাল গৰমত দেত টো কেনেকে দি আছে হয় নে? এত যদি ৰ'দ দি আছে নহয় মাজতে যেদি বৰষুন দিয়ে বৰষুণ ভিজিলে বে। মাৰত পৰিবই লাগিব অ সেইটো কাৰণে ভালে আছে
অ এনেও এতিয়া এই ৰদতটো দিয়াৰ পিছত যে বৰষুণ দিয়ে বেমাৰ হবই মানুহ।
হ'ব আৰু মানে ঠাণ্ডা গৰম সোমাই যাব যে।
উম
মই এতিয়া কালি যোৱাকালিৰ পৰা অলপ গৰম পানী কৰি ঠাণ্ডাকৈ
উম মোৰ কালি এয়া ভাটিবেলা সময়ত কথা নাই বতৰা নাই চৰ্দি লাগি গৈছে আক
উম ঠাণ্ডা খাই খাই
ঠাণ্ডা খাবৰ নহয় গৰমতে।
নহা তাকে গৰমটো পৰিছে গৰমটো পোৱাৰ লগে লগে পানী
অ ঘাম টো গাতে সোমালে চৰ্দি লাগে সেইটো হয় এনেও মোৰ চাইনাছ থকা যে চৰ্দিটো। সোনকালে লাগে
অ চৰ্দি লাগিলে ভালে চৰ্দি নালাগিলেহে
উম মো যে লাগিয়ে থাকে আকৌ অতিৰিক্ত যে মো নাক মুখ যে খজুৱাই আহে এলাৰ্জি সেইটো চৰ্দিহে মোৰ লাগে মোৰ এলাৰ্জি চৰ্দিটোহে ডাষ্ট এলাৰ্জি আছে ধূল চুলি লগাবই নোৱাৰো মানে
অ অ
হম
ডক্তৰে দেখুওৱা নাই
দেখাইছো এইটো এলাৰ্জি ভাল নহয় তোমাৰ এইটো থাকিবই খালি মানে সাৱধানা থাকিব লাগিব নিজে ধলি বালি পা আতৰত থা। থাকিব লাগিব এতিয়া নো কত নো ধুলি বালি তুমি আঁতৰত থাকিব পাৰা
অ নোৱাৰা ধুলি আহি
ঘৰ চৰ সাৰিলে মেলিলে জানো ধূলি নোলাই সেই তেনেকুৱা নিচিনাহে
অলপ ভালকে সাৱধানে চলিবা আও
সেই চাফ চিকুণ কৰিলে মানে যদি মই চাফ চিকুণ ঘৰ দুৱাৰ চাফ চিকুণ কৰো মকৰা জাল চাল লতৰাই মেলি ঘৰ সৰা মেলা সেয়ে মোৰ পাবই ভতিবেলা
উ
দিয়া ঠিকে আছে নহ'লে দিয়া পিছত পাতিম।
অ অ দিয়া হ'ব দিয়া ন।